উম
আহিছে ঠিক আছে ন আৱাজটো
আৱাজটো আহিছে অ ঠিকেই
অ ভাত খালি
অ তই
খালি তহতি মই খোৱা নাই
এতিয়ালৈ খোৱা‌ নাই
নাই ৰুটি বনাব লৈছে ৰুটি বনাব লৈছে গৰম গৰম
এতিয়া ৰুটি খাবি
ৰাতি আৰু মাজে-মাজে লুচি খাই দিওঁ।
কি কোৱা?
উম! খাব লাগে, ৰুটি খাব লাগে।
এতিয়া কেইটা বাজিল? এঘাৰটা কিমান হ'লেই চোন।
অঁ ইমান এইখিনি সময়তে খাওঁ।
অ দেৰি হয় মানে তহঁতৰ?
উম! এই দেৰিকে খাওঁ কি কৰিবি
দেৰি-দেৰিকে নহয়, জল্দি খাই কিনে জল্দি শুব লাগে।
কেতিয়া নো?
ৰাতিপুৱা দৌৰব নাযায় নেকি তই?
দৌৰি কি কৰিম মই?
আৰে ভাই জব-তব ওলাই আছে। পুলিচ হ পুলিচ নহলে আৰ্মি হ।
এ পুলিচ হবি আৰু পুলিচ মই এটাত এপ্লাই কৰিছিলোঁ হেৰি পুলিচৰ অনলাইন ফৰেষ্টৰ।
অঁ
আহিছিল মোৰ তাত এপণ্টনমেণ্ট লেটাৰো আহিছিলি। আকৌ আমাৰ এইয়াতে নহয় এই তামিলনাডু।
কি কোৱা?
তাতে আৰু ইমান দূৰ? এনেকুৱা যাম একেলে-একলে এনেই হেৰি কি কয় এইটো?
সেইগেলাইটো মানে ভাল নাহ তই যদি একেলাই যোৱা একেলাই যোৱা তেতিয়াহে শিকিব পাৰিবি কিবা বস্তু।
এ নাই এইবোৰ
মইতো এতিয়া যেনো কাম কৰি আছোঁ। মইতো ভয়ে খাইছো যাব কাৰণে কিন্তু মই সাহস কৰি মানে আগুৱাই গৈছোঁ কাৰণ অকলেতো কেতিয়াবা হ'লেও যাবই লাগিব।
অঁ! তই এতিয়া কি কামত সোমালি নো?
এইটো ফাইনেন্সৰ ক্ৰেডিট কাৰ্ডৰ।
অঁ-অঁ! মোক কৈছিলি যে অঁ।
মানুহৰ ঘৰত যাব লাগে না।
ঠিকে চলি আছে ন?
ঠিকে চলি আছে বৰ্তমান। এইকেইদিন কালি আৰু পৰসি মিলি মোক ত্ৰিশটা কেচ দিছিল।
অঁ!
ত্ৰিছটাৰে মানে বহুতকেইটাই কমপ্লিট কৰিলো ধৰ এতিয়া আকৌ দি দিছে কেছ। খটমেই হোৱা নাই এইকেইটা আকৌ-আকৌ দি দিছে অ।
অঁ আ্তছা এনেই প‌ইচা পাতি মানে দিয়া না কি?
কিছুমানে দিয়ে, কিছুমানে নিদিয়ে ধৰ এনকা টাইপৰ। কিছুমানৰ ঘৰে বিচাৰি নাপাওঁ আজি গৈছোঁ হাউচ নাম্বাৰ টুৱেণ্টি ছিক্স অ' মাই গড কি কবি এনেকা বিচাৰিছোঁ নাই লাষ্ট লাষ্টতত পাইছোঁ। এটা ঘৰ বিচাৰোতে মোৰ পাম ফাটি গৈছে আজি।
এ বহুত টানতো, মানে কিছুমানৰ ঘৰ দিয়া কি শ্ৰীকৃষ্ণ মন্দিৰ দক্ষিণ গাঁও এইটো দক্ষিণ গাঁৱৰ নিয়াৰ বাইয়ৰ লণ্ডন ব্ৰিজ। এতিয়া মই কোন ক'ত বিচাৰিম মই সেই মানুহটোক?
লণ্ডন?
অ এনকে মানে এড্ৰেছটো আৰু তোৰ ধৰ চিক্স আছা নিয়াৰ আহ কামেশ্বৰী হিৰেশ্বৰ শইকীয়া কলেজ নিয়াৰ এনেকুৱা দিয়া আছে। এতিয়া ঘৰটো ক'ত বা এইটো গমেই নাপাম।
অ ঘৰৰ লোকেচন দিব লাগে
এইটোৱেটো কিছুমানৰ হাউচ নম্বৰ দিয়া থাকে কাৰণে ওৱান হেৰি হয় কিন্তু কিছুমানৰতো একোৱেই দিয়া নাথাকে।
হেৰি কৰিব লাগে ডাইৰেক্ট লেকেচনটো ম'বাইলত মাৰি দিওতে দিবা লাগে।
সেইটোৱে কৰবা লাগব অফিচতে ক'বা লাগিব আৰু তাই কালি ক'ত ক'ত বা ভিজিটত যাম ৰ পাছত ভিজত গেলে যদি নাপালে সুধি যাওঁ কালি বেছি নাযাওঁ চাৰিটামানতে যাম।
নাই নয় মানে চাৰিটা ঘৰত ভিজিট কৰিব যাম।
অ আচ্ছা কৰলি মাথা চাথা গৰম হৈ যায় দুনিয়া গালিয়ে খাব লাগে নেকি
গালি গালি ইমান নেদে কিন্তু সঁচা কথা উম গা মানে তোৰতো লাগ বেয়া থাকিলে তো খাবি গালি।
হয়
যদি অকমান ভাল কাষ্টমাৰ পোৱা তেতিয়াহলে ভালকৈ এই আজি পাইছিলো এটা কাষ্টমাৰ মোক কি কয় মানে এইবিলাক কেতিকে ইষ্টি ইউজে কৰা নাই হা তাকো বোলে তাৰ ফাইন লাগি আছে ভাবিছো মই কৈছো আপুনি যদি ক্ৰেডিট কাৰ্ড এ ইউজে কৰা নাই আপোনাক কেনেকে ফাইন লাগিব ক্ৰেডিট কাৰ্ডটো ইসষ্টেমাল কৰিব লাগিব ন তেতিয়াহে ফাইন লাগিব। আৰু মোকহে উল্টা কয় হি মই ইউচে কৰা নাই তুমি জানানে মই জানো মোক কৈছো কি চাও এতিয়া মই ক্ৰেডিট কাৰ্ডত কাম কৰি আছো চ এতিয়া যদি কিবা আপুনি ইউজ কৰে মই সেই জানামতে আপুনি ইউ- কৰিব লাগিব তেতিয়াহে আপোনাৰ ফাইন লাগিব অ আচ্ছা ফাইন টো লাগিল ফাইন টো কিহৰ কাৰণে লাগে মোক সুধিছিল মইতো নাজানো কিহৰ কাৰণে ফাইন লাগে
অ তই নতুন না এতিয়া
অ মইতো নতুন মই কৈছো কি এতিয়া আমিচোন গম নাপাওঁ মইতো নতুন সোমাইছো দাদা ত' তুমি সোধা তুমি ওপৰত সোধা কিহৰ কাৰণে ফাইন লাগে এইটো মই যদি ইসষ্টিমালেই নকৰো ডে যেতিয়া তো মোৰ কিহৰ কাৰণে ফাইন লাগিব। যদি মোক এইখিনি কৈ দিয়া মই পে'মেণ্টটো দি দিম বোলে।
অ দিছে পিছত পেমেণ্ট পেমেণ্ট দিছে নাই পিছত
নাই নাই কা কালি ফোন কৰিব লাগিব আৰু ইয়াক ইয়াৰ ফোন কৰা নাই আৰু তাৰপিছত মই
অ ক্ৰেডিট কাৰ্ডটো ইউজ নকৰিলে ফাইন লাগব নকৰিলেও ফাইন লাগব ইউজ নকৰিলে মানে এইটো ট্ৰানজেক্সনটোত লাগে না এনে পৰি থাকিল লাগে
মই তাৰপাছত ই চেত জি পি টোত চালো তাৰ পিছত তাতে লিখা আছিল যে তোৰ এ তই যদি ক্ৰেডিট কাৰ্ডটো লাইফ ত আমাৰ কাৰণে নোলোৱা
অ
তেহ'লে তোৰ ফাইন লাগিবই বোলে আৰু যদি তোৰ লাইফ টাইমৰ কাৰনে লোৱা তেতিয়াহে ফাইন নালাগে বুলি লিখা আছিলে।
অ এ ন ক্ৰেডিট কাৰ্ড দিলি এনেও হেৰি লাইফটো নাথাকে নহয় এইটো বেংকত যাই লাইফ টাইম কৰিব লাগে
অ আৰু যদি তই এইটো মানে ধৰ তোৰ কি আছে সেইকাৰণে চাৰ্জ লাগে যেতিয়া তোৰ এইটো বেলেঞ্চটোতো যিটো স এ খৰচাই নকৰা সেইটোৰ ওপৰতে মানে এয়া পেনেল্টি লাগে বোলে এনকাইজেছা-
মন মাজে মাজে লাগে ডেবিত ডেবিট কাৰ্ডত পইচা কাতে মাজে মাজে অস্তাৎ কাটি নিয়ে বুইছে। কয় কি ট্ৰানঞ্জেকশ্যন ফিজ।
আৰু জি এছ টি ৰ কিবা এনেকা ফিচ লাগে ছাগে জি এছ টিৰ।
জি এছ টিটো চবৰে হয়।
জি এছ টিৰ কাৰণেও কাতে তাত লিখায়ে ছিকিবা। অলপ কষ্ট আছে দেচোন নে মানুহ- ফন কৰি থাকব লাগে না কিছুমানে ফনকে দি দিয়ে বহুত মানুহে- পোনতে দিছি ধৰ তোমাৰ হস্পিতেলজ- সি দি দিব পাঁচ হাজাৰ টকা এটা মানুহে দিব দহ হাজাৰ এট- এটা মানুহে দিব সোতৰ হাজাৰ এটা মানুহে দিব আঠাইছশ এটা মানুহে দিব পঁয়ত্ৰিছ- ত-
অঁ'
এনেকা যদি মোৰ ধৰ এক মাহত যদি মই ধৰ পাঁচ লাখো উঠাব পাৰো- পাঁচ লাখৰটো পাঁচ পাৰ্চেন্ট কিমান হয়ত- টোৰ আ এইপিনে আঁ- নহয় নহয় পঞ্চাশ নহয় কিমান হব জানা ত্ৰিশ হাজাৰ হ'ব। ত্ৰিশ হাজাৰ প্লাছ তোৰ মোৰ চেলাৰী হ'ব দহ হাজাৰ দহ হাজাৰৰ পৰা- এটা পৰীক্ষা হয় পৰীক্ষাৰ তোৰ দুই হাজাৰ কাটে তোৰ আঠ হাজাৰ- তে মই থাৰটি এইট থাউজেণ্ড পাই আছোঁ।
ব সৰহ-
উম এনেকা তাইপৰ গম পাইছা ত যিমান মাই- এই সুমিতৰ দ্বাৰা কেবাৰ কিমান উঠাইছে যানা দশ লাখ টকা।
কি কওক, কিমান ধুইছিল।
দচ লাখত এতিয়া সি কিমান পাৰচে জানা বজানা সাত পাৰ্চেণ্ট সাত পাৰ্চেণ্ট কিমান হয় দচ লাখ ভাবিছা।
বা ইমানচোন চৰকাৰী চাকৰিটো নায়ে।
এইটোৱে কৈছো মানে তোৰ চাহ যেতিয়া লাগ ভাল লাগিব যিদিনা উঠাব পাৰা-
আঁ অঁ এটো চিষ্টমটো ভাল লাগিব।
তই যদি মাহত দুই লাখো উঠোৱা তৰ- দুই পাৰ্চেট এ আও মানে তিনি পাৰ্চেণৰ ওপৰতে পাবি এইটো গেৰাণ্টিত দু দুই লাখ উঠালেও। একিলাও তিনি আ তিন ওপৰতে থাকে।
পালেং এইটো চিষ্টেম টো ভাল ডেইলি এনে- ডেইলি এনে কিমান পায় এনে ধৰ ডেইলি মিনিমাম কিমান পায় আপোনালোকে।
মিনিমাম মানে কাষ্টমাৰ দিব নোখোধে ধৰ হেঁতে এটা ডেট লয়।
উম'।
ৰাজু ফন কৰিলি তই কবি যে দাদা আপুনি কালব- পেমেণ্টো বাকি আছিলে কিতিয়া মান কৰিব পাৰিব?
অঁ'
সিহঁতে ক'ব আই মোৰতো অসুবিধা হৈ আছে মই ইমান তাৰিখে কৰিব পাৰিম আপুনি ত তই ক'ব লাগিব- আপুনি চাওক ইতিয়া- আপুনি যদি বিছ তাৰিখে দিব ক বিছ তাৰিখে আপোনাৰ লাষ্ট ডেট হৈ যায়। আপুনি যদি বিছ তাৰিখে দিয়ে এতিয়া আপোনাৰ আকৌ ফাইন লাগি যাব। তে আপুনি এটা কাম কৰক পোন্ধৰ তাৰিখে যদি দিয়ে পেমেন্টো আপোনাৰ পেমেন- টো ৰিজল্ট হৈ যাব আৰু ফাইন চাইন চব সাদি যাব।
অও অ চিষ্টাম আছে গিলা।
উম এইবাৰ মানে যেতিয়া পোন্ধৰ তাৰিখে পেমেন্টটো দিব তাৰপিছত এবাৰ আকৌ ফোন কৰিবি তই যে দাদা পেমেণ্টটো দিছেনে নাই? যদি কয় দিছে
উম।
অফিচত জনাই দিবি তাৰপিছত আপডেট কৰি দিব বিন্দাচ হৈ থাকিল।
উম এইবিলাক মই চব লিখি দিছোঁ মানে কোনে কোনে দিব কোনে কোনে দিয়া নাই এক্সট্ৰা এক্সট্ৰা লিখি থব লাগে।
নহ'লে তই গমেই নাপাবি ঔ কোনটো বা দিল কোনটো বা নিদিল।
হেৰী কৰিবি তই গৰমত আমাৰ ফালে অলপ পাতি খেতি দিবি আমাৰ সমান টকা পাবি।
ইটো মাহৰ নাপাম মই মানে তোৰ কি কয় এইটো
ইটো মাহৰ যোনটো চেলাৰীটো?
উম।
মানে ইনচেনটিভটো মই পাম তোৰ এইটো জুলাই ন? আগষ্ট, ছেপ্তেম্বৰত পাম মই। টো মাহৰ ইনচেনটিভটো।
কি ইমান দেৰিকে যে?
অ মানে তোৰ ইনচেনটিভটো এনেকুৱা টাইপৰে। এইটো মাহতে মানে কামহে কৰিছা ত' এইটো মাহতে কেনেকুৱা পাই যাবি। ইটো মাহত মানে পোন্ধৰ তাৰিখে ধৰে না ইটো মাহত হয় নেক্সট মাহৰ পোন্ধৰ তাৰিখে এক মাহ হ'ব মোৰ। সেইকাৰণে এইটো মাহৰ পইচা টো ছেপ্টেম্বৰ আৰু ছেপ্টেম্বৰৰ যোনটো পইচাটো অক্টোবৰ এইটো ছেপ্টেম্বৰ আগৰ এ জু জুলাই আগ আগষ্ট, অক্টোবৰত পাবি এনেকা টাইপৰ
একমাহ পিছত পায় আৰু?
অ' একমাহ একমাহ পিছত পাই থাকে।
উম চেলাৰীটো তই মানে তিন মাহত এটা এ একজাম হয় সেইটোৰ কাৰণে মানে দুহেজাৰ কৰি কাটে। তাৰপিছত তিনিমাহৰ
একজামটো কি কি হয় মানে?
এই কম্পিউটাৰত এইগিলাই মানে ভিজিট কেনেকা কৰিছা ফিডবেক কেনেকা পাইছা।
অহ।
ওপৰতে মানে এ এটা হয় আৰু এ মানে টিক মাৰ্ক খালি তোৰ কম্পিউটাৰত বহিব দিব এনে টিক মাৰ্ক।
অ অ, তই চোন কম্পিউটাৰ নাজানাই? তইচোন কম্পিউটাৰ নাজানাই?
হে হে।
পিছত মই তৰ চিটো নাই
কম্পিউটাৰ
তই চোন কলেজ কলেজত যাওঁতে দেখোন মোৰ পৰাই গোটেই ক কপি কৰি কৰি পৰী পৰীক্ষাটো দিলি। কিবা কৰিলি এইবিলাক বনাব লাগে। ময়ে কৰি দিলোঁ চব তোৰ।
মই কম্পিউটাৰত কি মই কম্পিউটাৰত কি জানো জানা নে নাজানা?
কি জান অ' আচ্ছা এই কম্পিউটাৰত কি গেম ডাউনলোড কৰা কি গেম খেলা
মই হেৰি খেলোঁ তোৰ ফাইভ চিটি চিনি পোৱা নাই নিট ফ'ৰ স্পীড
এ এইগিলা পুৰণা গেম মানে নতুন
আৰু বেলেগ বাকী নাই আৰু মই ট্ৰেকেন খেলিব জানো
অ' মটেল কম্বে ষ্টেচেণ্ড নাই দিওঁ
অ এইগিলা নাজানো আৰু
অলপ ভাল চাল গেম হ'ব লাগে অলপ হাইগ্ৰফিছ থকা গেম খেলিব লাগে
এইগিলা নামে শুনা নাই না
অ' ঠিকে আছে
দে পিছে হ'ব দে শুই থাকি শুবি এতিয়া না কি
শুবি ৰুতি হৈছে ৰুতি খোৱাৰ
দে দে হ'ব দে নহ'লে